ও।
কি কৰি আছা?
অহ, ঘৰতেই।
উম'। ভাত-চাত খোৱা-খোৱা হৈ গ'ল নে? কি। ভাত খোৱা হৈ গ'ল নেকি? নতুনকে মই, নতুন মই ৰাস্তাত ৰখি আছো। এই নতুনকে বিজনে-বিজনেছ এটা ষ্টাৰ্ট কৰিব-কৰিম বুলি ভাবি আছো। কি কোৱা তুমি। ভাল হ'ব নে নাই। হয় মানে আমাৰ ফালে এতিয়া তোমাৰ সেই ধান চান কাটি আছে যে,
উম!
সেইবোৰ ধানবোৰ মানে এতিয়া মানে ধানৰ ৰেটটো অলপ কম সেই ধানবোৰ মই মানে ভাবিছিলোঁ যে এইবাৰ ধানবোৰ একদম চব কিনি কেনে যিমান পাৰো হে কম ৰেটত কিনি কেনে এটো কম ৰেটত কিনি কেনে অলপ ষ্টক কৰি ৰাখি দিম তাৰপিছত আৰু দুই তিনিমাহৰ পিছত তেতিয়াতো ধান নথাকিব তেতিয়া মানে অলপ বেছি দামত বিক্ৰী কৰিম।
দাম পিছত বাঢ়িব?
অ' যেতিয়া যেতিয়া দামটো বাঢ়িব তেতিয়া আমি বিক্ৰী কৰিম তেতিয়া প্ৰফিটটো দামটো বহুত বেছি হৈ যাব।
অ' তেতিয় হ'লে তেনেকুৱা বিজনেচ হ'লে কৰিব লাগে।
হয় তোমাৰ কেনেকুৱা বিজনেছ কৰিলে বেছি লাভ
আমাৰলোকেতো তেনেকোৱাই কৰো খেতিয়ক মানুহ। অ লোকে ধৰি লোৱা তিনি মাৰ ধান কিনো ধানৰ ছিজনত তেনেকৈ লাভ কেতিয়াবা লাভ লাভ নহয় কেতিয়াবা লোকচানো হয়।
হয়, আৰু তোমাৰ এই সৰিয়হ যে, সৰিয়হ যে, ৰাখিছিলা হে ইষ্টক কৰি কিমান নষ্ট নষ্টতো হোৱা নাছিলে ন?
নষ্ট তোমাৰ যদি হেৰি থাকে পানী থাকে অলপ
নাই, নাই আমাৰ নাই, নাই পানী, পানী চানী পানী ছানি নাথাকে, এতিয়াতো ৰ'দ ৰ'দত আমি শুকাই ৰাখিম।
অ', ৰ'দত শুকালে তেতিয়া ন বেয়া নহয়। কিন্তু তোমাৰ হেৰি ভালকে ৰাখিব লাগিব।
অ', ভালকে ৰাখিম তোমাৰ এই ধানবোৰ ধান, ধান মানে মই মানে গুটিটো কি কৰিছো জানা? মানে ধান এতিয়া মানে মানে ধান পিজ্জা থাকিলেও মানে চব কিনি কেনে। এ।
অ'।
তাৰপিছত ঘৰত আনি কেনে চব মানে ৰ'দত শুকাম ভালক শুকাই কেনে একদম বস্তাই বস্তাই ভৰি কেনে থৈ দিম মানে পঞ্চাশ এশ বস্তা যিমান পাৰোঁ চবমানে একদম শুকাই মেলাই কিনে একদম চবমানে পুৰা ৰেডি কৰি থৈ দিম যাতে নষ্ট নষ্ট নহয়। নিগনি লগতে নিগনি খাব নোৱাৰে তেনেকে একদম ৰেডি চেদি কৰি ভঁৰালত থৈ দিম তাৰপিছত এতিয়া মানে দামটো বাঢ়িব তিনিমাহত। তিনিমাহ পিছত যেতিয়া মানে বিক্ৰী কৰিম তেতিয়াতো লাভটো আৰামচে আহি যাব সেইটো ভাবিছোঁ।
তেতিয়াহ'লে মোকো লৈ ল'বা তোমাৰ লগত। তেওঁলোকক কৰি আছো, তেনেকৈ বিজনেচ কৰি আছোঁ।
হয়, তুমি যদি, তুমি যদ হয়, তুমি যদি বিচৰা মোৰ লগত কৰিবলৈ তেতিয়াহলে আমি দুয়োটাই যদি মিলাই কৰোঁ তেতিয়াহ'লে বেছিকে ষ্টক কৰিব পাৰিম মোৰ অকলে অলপ ইমান মানে কৰিব নোৱাৰিম না তুমি যদি তুমি মোৰ লগত লাগি দিয়া। তেতিয়াহ'লে মানে তেতিয়াহ'লে বহুত বেছি বহুত বেছিকে কৰিব পাৰিম।
অ'। তেতিয়াহ'লে ব'লা ছিলোঁ। আমালোকৰ, আমালোকে কৰিছিলোঁ। পিছত হৈছে, লাভ হয়। এক কষ্টও কৰিব লাগিব অলপ যে ধৰিব লাগিব কিনা ফ্লেভাৰ মিলাব লাগিব তোমাৰ দুটামান
অ'। গাড়ী ভাড়াত লৈ যাম। গাড়ীটো এতিয়া নালাগে। এতিয়া আমি, এতিয়াতো আমি ডাইৰেক্ট খেতৰ খেতিৰ পৰা ডাইৰেক্ট কিনিম না যেতিয়া বিক্ৰী কৰিম, তেতিয়া গাড়ীটো ভাড়াত লৈ ল'ম। ভাড়াত লৈ ল'ম। আৰামচে হৈ যাব
তেতিয়াহ'লে
হয়, তেতিয়াহ'লে ঠিকে আছে। এতিয়া, মানে, চব ঠিক-ঠাকে আছে। এতিয়া কালিৰ পৰা ষ্টাৰ্ট কৰিব লাগিব কিনিব
তেতিয়াহ'লে কালি পৰাই কিয়? আজি সময় ধান ভঙাই আছে এয়া বেলেগৰ তাত বিক্ৰী কৰিব নহ'লে তোমালোকে তে হ'লে ষ্টাৰ্ট কৰি দিব লাগ
হয় হিচাপ কৰি দিব লাগিব। আৰু ই এই তোমালোকৰ গাঁৱৰ যে, হয়, তোমালোকৰ গাঁৱৰ যে ল'ৰা এজনে যে, তোমা তোমালোকৰ গাঁৱৰ ল'ৰাই যে, কেঁচা চব্জিৰ যে চাপ্লাই দিছিলে, কেনেকুৱা লাভ হৈছিলে।
লাভ হৈছে। অহ, তে এশ টকা, এশৰ পৰা ডেৰশ টকা মান লাভ হৈছে।
অহ। অ', অ', অ', আৰু এই তোমাৰ আৰু তোমাৰ এই কেঁচা চব্জি যে, কেঁচা চব্জি তোমাৰ আলু, বিলাহী এইবোৰ যে চাপ্লাই কৰিছিলে।
অহ।
আলু, বিলাহী এইবো জলকীয়া এইবোৰ যে চাপ্লাই কৰিছিলে তেনেকুৱা সেইবোৰত-সেইবোৰত অহ, অহ, অ' সেইবিলাক অহ, সেইবিলাকত কেনেকুৱা লাভ হৈছিলে?
এইবিলাকত তোমাৰ লাভ হয়, ভালেই হয়।
উম। কিন্তু, সেইবিলাক-সেইবিলাকত কিন্তু, হয়। হয় সেইবিলাকত কিন্তু লৱা চোৱাৰ, হয়, হয় কিন্তু সেইবোৰত মানে কেঁচা চব্জিবোৰত অলপ মানে-মানে এই লোকচান হোৱাৰ মানে অলপ চান্সটো বেছি থাকে, হয়। কেঁচা কেঁচা চব্জিবোৰ মানে নষ্ট হোৱাৰ চান্সটো থাকে বি, হয়, হয়, নষ্ট হোৱা নষ্ট মানে গোটেইটো গ'ল আৰু।
অ'।
এ, হয় মানে আমাৰ গাঁৱৰ ল'ৰা এজনে মানে মোক কৈছিলে সেইটো বিজনেছ কৰিম বুলি কিন্তু মই তাক ক'লো বুজাই ক'লো যে এইটো এইটো চা এইটো বিজনেচত মানে লাভ হ'ব চব্জিটোত কিন্তু এইটো আমি যদি চাপ্লাই দিব নোৱাৰি এ, যদি দুই নি ঘৰত থাকি য তেতিয়াহ'লে একদম পুৰা পচি যাব চব্জি বোৰ হে, তেতিয়াহ'লে আমি একদম কৰাটো লোকচান হৈ যাব। পুৰাতো লোক চান ভৰিব লাগিব। কেনতাক মানা কৰিলো।
তেতিয়াহ'লে এতিয়া আমালোকে ধানৰ বিজনেচটো আৰ
হয় ধানৰ তো ষ্টাৰ্ট কৰিম বুলি কৰিম। হেল্ল'। হেল্ল'। হেল্ল'।
অহ কোৱা।
অ', তোমাৰ মাততো মানে অহা নাছিলে। কিবা প্ৰব্লেম হৈছি ছিলে নেকি নাটকৰ?
নেটৱৰ্কৰও কিবা প্ৰব্লেম আছে।
অ', অ' আজি মানে, হয় আজি মানে ব তাহো চলি আছে যে নেৱৰ্কৰ অলপ
অ', আজি অলপ বতাহ দিছে। ৰ'দেই আছিলে গৰমোআ দিছিলে। এতিয়া, অলপ বতাহো মাৰি দিছে যে।
হয়, হয়। আৰু আৰু এটা কথা কোৱাচোন এই ৰাস্তাৰ কিনাৰত যে
অ।
ৰাস্তা ঘাট দোকান দিলে কেনেকুৱা হ'ব?
ৰাস্ত কিনাৰত দোকান দিলে এ পালেই হয়।
তাত মানে সময়টো বেছি যাব ন?
উম। উউম।
এতিয়া কোৱাচোন তোমাৰ-তোমাৰ মতে ধৰা এতিয়া ধৰা কোনোবা ধৰা মানুহ নতুন মানুহ হে।
উম।
ভাল কে তাৰ লগত কৰিব লাগ যিকোনো বিজনেছ কৰিব লাগে। বুজিছা? এতিয়া তোমাৰ আ, তুমি ধানৰ বিজনেচটোৱেই আৰম্ভ কৰোঁ আমাৰালোকে
হয়, এইটো এইটোতো কৰিমেই মে ধৰা বেলেগ কোনোবাই যদি তোমাক সুধে কি বিজনেচ লাভ কৰিলে ভাল হ'ব নতুন মানুহে তেতিয়া তাক তুমি কি বিজনেছ কৰিব বুলি কবা?
চবজিৰ বিজনেচটো অলপ ভালেই আছে বা খৰিয়হৰ বিজনেচটো ভালেই আছে।
হয়। আৰু বেলেগ বেলেগতো বহু আৰু তোমাৰ যে, বেলেগ মানুহে যে বহুত কিছুমানে দে মানে প্ৰায় ব্ৰইলাৰ মুগীৰ ফাৰ্ম খোলে।
উম, উম।
আৰু লোকেল মুৰ্গীৰ ফ্ৰাম খোলে। হয়। ঘৰত, ঘৰত তোমাৰ হাঁহ ম পালন কৰে।
উম, বাই বহুত আছে।
হয়, বহুত আছে।
এতিয়া বৰ্তমান আমালোকে ধানৰ বিজনেছটো কৰে যিটো চিজন চলি আছে। এইটোতে
হয়, এইটোতো আমি কৰিমেই হয় এইটোতো কৰি এইটোতো ষ্টাৰ্ট কৰিম এইটো হয় কিন্তু বেলেগ মানে ধৰা আৰু কিবা এটা মাথা ছাথা মাৰি ধৰা বেলেগ কিবা কিবি ধৰা মানুহে কি কৰে আমি কি কৰিব পাৰিম মানুহৰ পৰা কি শিকিব পাৰিম কেনেকে কৰিলে লাভ হ'ব, মানুহ পৰা জানিম, সুধিম মানুহক, তেনেকে। আলোচনা কৰিবলগীব মানুহৰ লগত।
ত আলোচনা কৰি
হয়, আলোচনা কৰিম।
পিছত বেলেগ ব্যৱস্থা কৰিম। কি বিজনেছ কৰিলে লাভ বেছি হয়? কি হয়? ডাঙৰ, ডাঙৰ মানুহক সুধিব লাগিব।
হয়, যদি হাঁহ মুৰ্গীৰ কিছুমানে যে, তোমাৰ হাঁহ মুৰ্গীৰ ফাৰ্ম খুলি কেনে সেইটোত পইচা ইনকাম কৰি আছে
হেৰি কোম্পানীৰ পৰা তোমাক গোটেই বস তু দিব হাঁহ এইবিলাক দিব তুমি খালি পুহি পালন কৰি ভালদৰে ত পিছত ডাঙৰ কৰি ডাঙৰ হ'লে দিব লাগিব এতিয়া তোমাক প্ৰফিট দিব তাৰ পৰা।
উম, উ, সেইটোতো ভালেই আছে।
সেইটোও ভালেই আছে।
অ', সেইটোতো বেছি পইচাও নালাগে সিহঁতে চব ভৰি দিব ন পইচাটো?
উম। উম।
আৰু এটা তোমাৰ আছে, চা, ঘৰতো তোমাৰ ছাগলীৰ, অহ, ছাগলীৰ ফ্ৰাম-ফ্ৰাৰ্মো খুলিব পাৰিম।
অ', তেনেকুৱাও হ'ব গৰু, ছাগলী। ম'হ।
হয়, বহুত-বহুতে কিন্তু সেইটোও কৰে। সেইটোত মানে পইচাটো অলপ বেছি হয়।
অ'। কৰিলে লাভো আছে লোকচানো আছে তোমাৰ।
হয় মৰি গ'লে, মৰি গ'লে বহুত লোকচান হৈ যাব।
মৰি গ'লে বহুত লোকচান হয়।
হয়, সেইকাৰণে অলপ ভালকে, জু, মানে এইটো তোমাৰ যিকোনো হয়টো অকল ছাগলী ফাৰ্ম বুলি নহয়, যিকোনো বিজনেছতে মানে অলপ গুৰুত্ব দি কিনে কৰিব লাগিব যদি মানে আনতাজি তুমি তেতিয়া হ'লে তোমাৰ লছ। গাহৰি।
উম।
সেইকাৰণে ভালকৈ কৰিব লাগিব।
তেতিয়াহ'লে
হ'ব দিয়া, ঠিক আছে। অহ, ঠিক আছে।